অ।
অ কি কৰি আছা পিছে?
অ এনে শুই আছো।
অ ভাত চাত খালানে নাই পিছে? দে-দে, অ। অঁ, মোৰো দেৰি হ'ল অলপমান খোৱা। কিহেৰে খালা পিছে হম?
এনেই নিৰামিচ হে।
অ আজি নিৰামিচ খাইছা। অ শনিবাৰ হৈ যে আমাৰো আজি নিৰামিচে খাই ৰবা।
উম উম।
উম, মাজে মাজে খাব লাগে আৰু নিৰামিচ।
থিকেই কিমান আৰু মাছ মাংস খাই থাকিবা।
অ সেইয়াই বেছি মাছ মাংস খালেও বেয়া নহয়। মাজে মাজে আৰু নিৰামিচ খাব লাগে। আজিকালি এনেই ক'ত কি থাকে ন বস্তু বিলাকৰ।
ইমান মানে ভয়ে লগা হৈছে যি টি বস্তু খাব।
উম, ঠিক কথা কৈছা, সেয়াই। উম ভালেই দিয়া, তোমাৰ-তোমাৰ কি খবৰ?
মোৰো ভালেই আৰু।
অ। অ তাকে মই ভাবিলোঁ ডিগ্ৰী খতম হ'ল নহয় এতিয়া কি কৰিম তাকে ভাবি আছোঁ ৰ'বা তাকে তোমাকো সুধিব কাৰণে কল কৰিলোঁ।
অ ময়ো এনে আছো ঘৰতে বৰ্তমান একো কৰাই নাই।
ক'তো যোৱা নাই ন?
নাই ক'ত নো যাবা আৰু যোৱাই নাই।
অ সেইটো হয় দিয়াচোন, আৰু বতৰৰ ঠিক নাথাকে ক'ত যাবা, ক'ত আহিবা। এতিয়াই বতৰ ভাল হয় এতিয়াই বেয়া হয়।
সেইটোৱে তাকে আৰু ঘৰতে আছো অলমান ৰেষ্ট লৈ।
উম। সেইটোৱে।
তুমিও একো কৰা নাই নেকি ঘৰতে আছা?
নাই ঘৰতে বহি আছো কতো একো কৰাই হোৱা নাই ৰবা। কিবা কৰিম বুলি ভাবিলেও মানে কিনো কৰিবা আৰু। যিহে, তাকে কতো একো পোৱা নাই যে। কৰিম বুলি কে। তুমি কিবা পাইছা নেকি কিবা এনেকুৱা কৰিব পাৰা ক্লাছ চাছ
মোৰ হেৰি মানে ক্লাছ মানে মেহেন্দী শিকাৰ এটা হেৰি শুনা পাইছিলো
অ।
মেহেন্দিৰ ক্লাছ, তাৰ পিছত মানে মোক সুধিছিলে শিকিবা নি, মই আৰু কলো যে পাছত জনাই আছো বুলি।
অ তেতিয়াহ'লে ব'লা আমি তাকে এনে আছা যদি মেহেন্দী কৰ্চটো শিকি ল'ব পালেওতো ভাল হয় আজিকালি বিয়াত বহুত বহুতৰ এইটো ডিমান হৈ আছে। তো মেহেন্দী আকাৰ আৰ্টিষ্ট বিলাকক মাতে নহয়।
অ সেইটোৱে মই মানে লগৰ বিচাৰি আছিলোঁ, অকলে আৰু ভাল নালাগে ন।
অ ঠিক কৈছা তে আমি দুজনে যাওঁ ব'লা। উম ভালদৰে যেনেকে শিকি আহিব পাৰিম ন।
সেইটোয়ে আৰু আজিকালি যে ইমান ডিমান হৈছে মেহেন্দিৰ।
অ মেহেন্দী আৰ্টিষ্ট বিলাকৰ বহুত ডিমাণ্ড হৈছে আৰু এ এটা হাত পুৰা সম্পূৰ্ণ কইনাকটো আঁকিব গ'লেতো বহুত খিনি পইচা লয়ে লয়।
উম এখন হাততে চাগে ওৱান থাউজেণ্ড মানকে লয়, মানে বাকীবিলাক কিছুমানটো বেছিয়ে লয় মানে
বেছিয়ে লয় ন নিউ নিউ বিলাকে অলপ কমতে লয় কিন্তু তাতকে পাচ হাজাৰ মান লয় মই শুনিছো। পাঁচ হাজাৰ মানে লয় লয়। উম প্ৰফেচনেল বিলাকে সেই সিহঁতেতো আমাক ক্লাছটো শিকাই ন।
শিকাই অ।
উম থিকে।
সিহঁতৰ লগত লৈ যাব সেনেকুৱা বা আশীৰ্বাদ দিব সেনেকুৱা।
উম সেইটোয়ে আৰু।
এনে তোমাৰ ইন্টেৰেষ্ট আছে নে এইবিলাকত।
মোৰ আছে সৰুতে এনে কিবা কিবি তো মেহেন্দি চেহেন্দী আঁকোৱেই। এতিয়াও বাৰু নিজৰ হাততে আঁকা যায়, কিন্তু চোৱা বেলেগ নিজৰ এটা এইটো টেলেণ্টটো থাকিলে বাৰু ভাল হৈ দিয়াচোন। অলপমান শিকিলে আমি শিকি যাম, ইমানো টান নহয় দিয়া। কৰি থাকা যায় যিহেতু কেইদিন মানৰ কৰ্চ যদি কৰি লও এটলিষ্ট আমাৰ ফিউচাৰ পিছত প্ৰফেচনেল হৈ গ'লে আমিওতো কৰবাত যাব পাৰিম ন?
উম উম।
কালি এনেও কৰ্চ শিকা বুলি ক'লেহে এইবিলাকত মানে মাতে আৰু এইবিলাকত মানে পইচাটো অলপ বেছি দিব খোজে তেতিয়াহে।
গোটেই আৰু মানে এনে যদি জানো বুলি কোৱা নামাতে।
না মাতিলেও মানে সিহঁতে ফ্ৰীতে কামটো কৰাই দিব খোজে। উম সেইকাৰণে সমস্ স্যা আৰু এইবিলাকৰ চব বস্তুৰে আজিকালি মানে কি ক'বা আৰু।
উম উম।
ডিমান হৈছে সৰু সুৰা বস্তু আমি যিটো ভাবো নৰ্মেল বুলি ভাবা আছিলো সেইবিলাকৰ বস্তুৰে ডিমান বাঢ়ি গৈছে।
সেইটোৱে
উম তাকে শিকিলে বাৰু ভালো দিয়াচোন নিজৰ ঘৰৰে যদি বাইচেন্স কাৰোবাৰ বিয়া চিয়া এনেকুৱা থাকে। তেতিয়া হ'লে আৰু নিজে সেইটোত মাতিব নালাগে দিয়াচোন বেলেগ মানুহ। পাছত কৰিব লাগিব সেনেকুৱা।
এইবিলাক বস্তু মানে কি এবাৰ শিকিলে আৰু মানে লাইফত, গোটে লাইফ টাইমৰ কাৰণে হৈ যায়।
অ সেয়াই। লাইফ টাইমৰ কাৰণে ভাল আৰু এইটো কৰি শিকিব লাগে আচলতে কিমান ইটা এনেও অ। আৰ্টিষ্ট এটা হ'ব গ'লে সহজতো নহয়। নিচিনালৈকে নিজে জানা হৈ যায়। আমিতো বাৰু নাজানো নহয় শিকিব লাগিব আৰু।
সেয়ে তো, আমি শিকিবই লাগিব এতিয়া। আমাৰ ইমান মানে তেলেন নাই।
তেলেন্ট নাই তাকেতো। ইটা সৰুৰ পৰা আৰু পঢ়া শুনা কাম সেইটোয়ে আৰু কৰি আহিছো বাহিৰা একো শিকাই নাই।
নাই অহ।
আৰু বাহিৰা এইবিলাক শিকিব পাৰলেতো ভালেই, নলেজ বিলাক জানিব পাৰলে।
সেইটোৱে টো লাগে আজিকালি মানে নিজৰ একো এটা নহলে কামে নাই।
উম, ঠিক কথা কৈছা।
উম।
আৰু জান এটা চোৱাচোন, কিবা এটা বাহিৰা নলেজ থাকিলে বাৰু পিছলৈতো নিজৰে ভালত আহে। কিতাবা যদি এনেতো চৰকাৰী চাকৰি যে পাবই সেইটো ত কথা নহয় নে, তো আজিকালি আৰু আশা কৰিব নোৱাৰাই হৈছে। আজিকালি ইমান কম্পিটিচন হৈ গৈছে নহয়। তো আশা কমেই কব পাৰা হৈছে আৰু।
কওতে মানে সময় গুচি যাব।
সময় গুচি যাব আৰু পিছত যাই একোৱে নহব। সেইকাৰণে যিমান পাৰা ইমান চেষ্টা কৰি থাকিব লাগে আৰু যত পাৰা যায়। উম।
সেইটোৱে।
সেয়াই। তাকে যাম দিয়া আমি দুইটাই এনে বহি থাকাতকে ঘৰত ন।
অ অ মই সুধিম ৰবা কেতিয়াৰ পৰা।
অ সুধি ল'বা চোন।
উম ভালকে শুদি মেলি
উম।
আৰু আৰু যদি কোনোবাই শিকিব খোজে তোমাৰ লগৰ চগৰ আনিব পাৰা।
অ কম দিয়া মই বাৰু জনাম সিহঁতকো। সিহঁতও এনে আছে চাগে এতিয়া বৰ্তমান।
এতিয়াতো চবে এনে আছে বা কিছুমানে কাম বিচাৰি আছে, জব বিচাৰি আছে। জবো পোৱা নাই।
উম।
উম
আৰু ইমান সহজ কথা নহয় না জব পোৱা।
উম বাপৰে।
আজিকালিৰ এই কম্পিটিচনৰ যুগত সহজে জব পোৱা ধেমালি নহয়।
মানে নহয় চবে আজিকালি চবেই পঢ়ে চবে জানে। হেলো!
হেল্ল', অহ মাজে মাজে কিবা নেটৱৰ্ক নোহোৱা হয় চাগে।
অ অ।
তাকে বোলো কিবা এটা থাকিলে ভাল হয় আৰু বাহিৰা খৰচা হওক। কিবা হওক আৰু এইবিলাকৰ পইচা বা কিমান লয় এনেকুৱা শিকাৰ কাৰণে।
অ' এডমিচন ফিচ ওৱান থাউজেন্ড নেকি।
ওৱান থাউজেন্ড আৰু মান্থলিও দি থাকিব লাগে নেকি?
অ' লাগে তিনিমহীয়া কৰ্চ, কৰ্চ থাকে তাৰপিছত ছয়মহীয়া থাকে।
অ' এডমিশনত এক হাজাৰ হ'ব তে তেতিয়াহলে মাহে-মাহে কিমানকে দিব লাগিব পাঁচশ?
উম, পাঁচশ খকে।
অ'। তেতিয়াহলে যাব আৰু আমাৰ টটেল মিলাই তিনি হা ইফালে পোন্ধৰ। আৰু ইফালে পঁচিশ টকা মান গুচি যাব তিনি হাজাৰে ধৰি ললো আৰু।
অ', অ' ইমান অ'। পোন্ধৰশ অ', অ' সিমান মানেই যাব।
উম। সেইয়াই আৰু উপায় নাই এতিয়া কিবা শিকিব লাগিলেতো অলপ চলপ খৰ্চা কৰিবই লাগিব আজি আজিকালি আৰু বিনামূলীয়া ক'ত শিকাব উম।
মানে পাঁচশকেতো ঠিকে আছে ন মান্থলী?
ঠিকে আছে বাৰু।
হম।
কি কবা আৰু দিয়া হ'ব দিয়া এতিয়া আমাৰ ঠিক হ'ল যিহেতু যাম বুলি কে। আমি যাই কেনে এবাৰ চাই আহিম কেনেকুৱা হয় তাতে বা কেনেকুৱা শিকাই।
অ', অ' ভালে পাবা অ' মেম মেম যনি মানে ভাল হয় তুমি অ' দেখিছা চাগে মানে বহুত মানে পপুলাৰ আৰু ধুনীয়াকে শিকাই।
অ, ইনষ্টাগ্ৰামৰ বায়ত চাগে দেখিছো চাগে ইনষ্টাগ্ৰাম আছে নেকি?
আছে-আছে নামটো কিবা আছিল পাহৰি থাকিলোঁ মই।
অ' আজিকালি আহি থাকে নহয় বহুত এনেকুৱা। আৰু ক্লাছ জইন কৰাৰ কাৰণেও আহি থাকে মই আৰু তেতিয়া ইমান গুৰুত্ব দিয়া নাছিলো ন মোবাইলত। দেখাৰ কথা বিশ্বাস নহয় যে।
এ সেইটোয়ে আৰু মানে কি যানা শিকিম বুলি এইবিলাক হেৰি নাথাকে ন। এতিয়া ধৰি লোৱা যে মই তোমাক কৈছো বা তুমি এনেকে গম পাইছা তেতিয়াহে তোমাৰ মন গৈছে।
এ সেনেকুৱাই আৰু এতিয়া তুমি অকলে হলে আৰু ভাল নালাগে ন। এতিয়া তোমাৰ লগত যাব পালে বাৰু আমি একেলগে গলে কিয় আহিম আৰু যাওঁতে বোৰিংও নালাগিব ক্লাছ কেইটা।
সেইটোয়ে ভাল লাগিব শিকি পিনে আৰু হেৰি কি বুলি কয় শিকিব যাত তে বহি এখন নিব লাগিব।
অ' বহীত মানে হাতত এনেকুৱা ডিজাইন কৰে ফাৰ্ষ্টতে বহীত আকা ডিজাইন টো কৰিব লাগিব শিকিব লাগিব তাৰ পিছতহে বেলেগৰ হাতত আঁকিব মানে শিকাব ন।
অ', অ।
উম, ঠিকেই আছে। ডাঙৰ এটা চিঙ বেনা।
হা আ আ অ তাকে বোলো শিকিম বুলি ভাবিছো তেওঁ আমাক বেচিলে তেওঁ আমাক বেচিলে যে
ইয়াতে ৰুদ্ৰাক্ষ নাই কোনো সেইয়াই। শিকব পালেতো ভালেই বাৰু লাগিব আৰু হ'ব দে শিকি লম এনেটো আছোৱেই এই মাহটো। আৰু কিমান দিন বা এনেকুৱা থাকিব লাগে যেতিয়ালৈকে ৰিজাল্ট নিদিয়ে।
এতিয়া আকৌ ৰিজাল্ট দিয়াৰ পিছত অলপ আকৌ এডমিশ্যন এডমিশ্যন বহুত কিবা কিবি আছে‌।
কিবা কিবি আছে কোনটো লাইনত যোৱা যায় কি হয় সেইবিলাকৰো দেখা আছে আ হা হুম হুম সেইকাৰণে এতিয়ালৈ অ তেতিয়ালৈ হয় শেষে হৈ যাব।
চ অ অ অ
বাৰু যিমান পালো সিমান জল্দি কৰিব চেষ্টা কৰিম দিয়া তুমি সুধিছোৱা মোক। সুধি কেনে খবৰটো দিবা হা আমাৰ কিমান খিনি কেতিয়া কৰিব লাগে সেইটো হিচাপত মই পইচাটো যোগাৰ কৰো। চুচ ডিফাৰেণ্ট নাইখে সেনেকুৱা ছিছ তুমি মিলাই এই দিম না নকঁও আমি, কৰি ল'ম দিয়া জল্দি জল্দি আৰু
অ অ তাকেই আৰু কৰিব লাগিব।
উম উ উ পিছে কি কৰি আছিলানো এতিয়া উম
এনেই শুই আছিলো কিনো কৰিম।
অ অ তোমাৰ কোনোবা লগৰ-চগৰ আছে যদি সিহঁতকো লৈ ল'বা আমি
অ অ মই কৈছো ৰবা দুজনী মানক।
উম উ উ উ বৰলীয়া আজি আঠ কেজি মইয়ো লগৰ কেইটামানক খবৰ দিব লাগিব। চু এই এই সিহঁত
ভালে হ'ব চবে সেইটোৱে চবে একেলগে শিক চবে বোলো একেলগে শিকিলে ভাল লাগিব।
ভাল লাগিব হয় দিয়া তাকেতো কিমান আৰু অকলে এনেকুৱা হয় দি চাই থাকিব ভালো নালাগে ন চিনাকি জাগা হৈছে। তাই ন আজিৰ কেইদিনে সেইকাৰণে বাৰু কৰিম দিয়া আমি গোটেই কেইটা ভালকে আ আ মই মোৰ লগ কেইটাকো খবৰ দিম ৰবা সিহঁতেও মানে কিবা মোক কৈ আছিলে আৰু যদি কিবা এনেকুৱা ভাল চাই যদি কিবা পাও মানে সিহঁতক খবৰ দিব দিছিলে আৰু
অ অ ভালে হল তুমি ক'ব পাৰিবা এতিয়া।
অ আৰু সিহঁতৰ কিছুমানে ইন্টাৰেষ্টেড থাকা বিলাকে ল'ল বাৰু ইণ্টাৰেষ্টেড নোহোৱাকেইটাতো বাৰু কি ক'ম আৰু বাদ দিব লাগিব।
সেইটোৱে আৰু ইণ্টাৰেষ্ট নোহোৱা মানুহক কৈয়ো লাভ নাই দিয়াচোন।
অহ কৈয়ো লাভ নাই আমি এক বি আমও খেয়েছি। গাজৰ খিনিয়ে উম উ উ খাবলৈ লাগে উম উ উ ঠক ঠক তাকেই ঠক ঠক ঠক ঠক।
এ বোলো হুম ঠিক আছে দিয়া নহলে।
আ আ অ অ দিয়া মোক খবৰটো যি জনাই দিবা তুমি কি কৰা। হয় উফ সি ই ই দিয়া উম উ উ দিয়া উমহু হু হু।
উম উ।
অ